কোৱা।
অ', কি কৰি আছা?
তুমি?
কিবা কৰি আছা?
নাই নাই নাই, তুমি কি কৰিছা?
এ আছো এনেই, ঘৰত এনে ভালেই নহয়?
হা
ঘৰ এনে ভালে নহয়?
ভাল ভাল দিয়া। তোমাৰ?
অ' ভালেই।
ঘৰতে আছ নে?
অ' ঘৰতে আছো।
যোৱা নাই কতো?
নাই যোৱা কতো, তুমি গৈছানি?
নাই নাই, কি ওলাবা ইমান ধূলি আৰু গৰম। গৰমত ওলাবই মন নাযায়। তুমি আজিকালি কোত নযোৱা নেকি ঘৰতে থাক নেকি
অ' মই ঘৰতে থাকোঁ। এনেই অ' কলেজ নাযাও, মই এটা এটা কচ্চিংত মানে এটা জেগাত সোমাম বুলি ভাবিছো, গম পাইছা?
আহ কি জেগাত?
এমে টুৰিজিয়ম বুলি কয়।
আচ্ছা কেনেকুৱা মানে?
মানে তাত মানে ধৰা গাইড কৰিব লাগে।
অ বুজাই দিয়াচোন কি কি কৰিব লাগে।
মানে ধৰা কৰিবা নেকি?
কৰিবা মানে প্ৰথমে বস্তুটোৰ বিষয়ে জানি লওঁ।
মানে ধৰা এই মানে ধৰা যেনেকৈ তুমি আমাৰ অহ মানে যেনে গুৱাহাটীখনে
অ।
কেনেকুৱা ধৰাচোন তুমি কেনেকুৱা মাহী বাহিৰৰ মানুবিলাকক যে গাইড কৰিব কোনবাটা নালাগে জানো গাড়ীত যে ঘূৰাই।
লাগে লাগে।
মানে সেনেকুৱা গাইড কৰিব লাগিব মানে সেনেকুৱা এটা জব আছে গম পাইছা এনেকে এনে বহুত কেইটা মানুহ মানে মানুহক। কমি মানে কম আছে গম পাইছা মানে মানুহ আছে মানে আৰু মানুহ লাগে গম পাইছা।
পাৰি বাৰু। এনে চেলেৰি কিমান বা?
টুয়েণ্টি থাওজেণ্ড হব মোৰ মানে টুৱেন্টি বা টুৱেন্টি ওয়ান থাওজেণ্ড মান ফাষ্টত মানে সিমানে দিব ন বেছিতো নিদিয়ে ন মানে।
কমকে দিব। মানে মই বুজাই দিয়া নাই, কি কি কৰিব লাগে।
মানে যেনেকৈ তুমি মানে এটা মানুহ আহিলে গম পাইছা। কোনে তাক মানে, বুজাব মানে। ক'বলে মানে এইটো মানে এইটো বস্তু হয় এইটো ইণ্ডিয়াৰ মানে কি হয় তেনেকুৱা ইণ্ডিয়া গেট মই মই কাৰোক ইিয় গুৱোৱাস্তছা
অ অ।
মই মানে দেখালো এইটো ই হয় আৰু এইটোৰ লালকিল্লা। যত আহ। এ পোন্ধৰ আগষ্ট বা ছাব্বিছ জানুৱাৰীত ফ্লেট নয় আৰু ইয়াত হয় হয় মানে সে হয় মানে চি এম আমাৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ। তাত ৰখি পেনে মানে নেচনেল এনথেম গাই আৰু তাত মে তেনেকুৱা মানে তাত যি যি হয় মানে সেইটো ক'ব লাগিব পাই এনে মানে এনে ক'ব লাগিব মানে মানে মানুহক যেনেক বুজা মানে কোনোবা মানে ক'বাত যাই আছে ত বুজাব লাগিব নহ।
সেইটো গম পাইছো কিন্তু এনেই ক'ত তোমাৰ নিজৰ জে জেগাতে নে বাহিৰতো যাব লাগিব কৰ'বাত।
অল ইণ্ডিয়া মানে অল ইণ্ডিয়াৰ বাহিৰত মানে অল ৱৰ্ল্ড মানে বহুত ডাঙৰ পলিচি মানে বহুত ডাঙৰ মানে।
মানে কি তোমাৰ আকৌ মানে মই এনেই দেখিছো হা মানে তু। বিষয়ে ইমান নাজানো মানে এইটো এইবিলাকৰ বিষয়ে। ত মানে মই তোমাৰ। চিলং গৈছিলো ন মাজতে। ত যাওঁতে মানে দেখিছিলো অ তোমাকো লগ ধৰিছিলো। তুমি যাব নোৱাৰিলা।
অ মই তেতিয়া মোৰ একজাম চলি আছিল যে।
সেইটোৱে আৰু মানে যেতিয়া মানে যেতিয়া মই গৈছিলো ন তেতিয়া মানে বহুত পাইছিলো টুইজিয়াম মানে গাইড কৰা মানুহ তেনেক
মানে মানে চব বিলাক নহয় গম পাইছে আমি যোনটো আমি তোন যোন জ লৰাছে মানে সেইটো। মানে নেছনেল হয় গম পাইছা। মানে বহুত আছে মে ধৰা মানে। তাৰ মানে মানুহ থাকে নহ। এইবিলাক কুৱেশ্যন বেলেগ মানে যোনবিলাক। দুটামানটো ফ্লটও থাকে ফ্লট বিলাকেতো পইচা। পইচা খাই পেলাই এৰি দিয়ে।
অ' কিছুমান থাকে ফৰি এই তোমাৰ হেৰি নিদিয়ে জানো কিবা আই কাৰ্ড, চাই কাৰ্ড নিদিয়ে আই কাৰ্ড বা ড্ৰেছ, ছেচ নিদিয়ে নেকি এইটো কাৰণে সেইটোয়ে ভাল মানে কিয় জানা মানে এনেকুৱা যদি ফৰ। ধৰে ন মানুহৰ প্ৰতি এনেই পইচা খিনিত। লয় ন' তাৰপিছতো পিছত টো মানুহবোৰে বিশ্বাসো নকৰে। কৰিব এনেকুৱা হ'লে ত মানে এনেকুৱা কৰিব লাগে ন কোম্পনীয়ে যাতে মানে তোমাৰ কাপোৰ দিয়ে আৰু কাপো মানে ড্ৰেছ ছেচও দিয়ে আৰু লগতে আই কাৰ্ড মানে যাতে।
আমাৰ মানে ধৰা কেনেকুৱা জানা আমাৰ কিন্তু। ক জানা মোক কোৱা মই যোনটো কৰিম বুলি আহিছো। মোৰ জইনিং এ এক তাৰিখৰ পৰা আছ ছে মানে মোৰ ফাৰ্ষ্টতেত মিনিমাম এইটি মান মানে আগতে মানে মোক ট্ৰেইন কৰিব গম পাইছা। ই মোৰ নতুন হয় না তাৰপিছত মানে মই তেতিয়া বেলেগক। য'ত য'ত আমাৰ ৱেবচাইট মানে য'ত, য'ত আছে সে সেনোকোৱাই আমাৰ এটা ৱেবচাইট আছে গম পাইছা মানে কোনোবা টুৰিজম হলে মানে আমাৰ তাত মানে ৱেবাইটত আহি পেনাই মানে।
বুক কৰে নহ, নে বুক কৰে নে কি মানে যোনে জইন কৰিব সিহতৰ কথা কৈ আছা।
অ, অ।
হয় তাৰপিছত।
আৰু মানে সেয়াটো মানে যোনে, যোন যাব সিহঁতো মানে ৱেবছাইটতে কৰিব লাগিব।
মানে তোমালোকক প্ৰথম বুক কৰে নহ কাবাক।
কৰে অ মানে কি কি কি এটা মানে এটা ডাঙৰ মানে সেয়া হয় ন মানে মানে এটা সেয়া হয় মানে ধৰা যেনেকৈ এটা মানে ডাঙৰ এপ মানে যেনেকুৱা ফ্লিপকাৰ্ট চ্লিপকাৰ্ট যে দেখা যে যেনেকুৱা কিছুমান মান থাকে ন সেইকাৰণে সেনেকুৱা টাইপ গম পাইছা
আচ্ছা কৰিব পাৰি বাৰু দেই যদি প্ৰব্লেম নহয় ছোৱালী মানুহ থাকে নে নাথাকে আকৌ ইয়াত? আছে আছে ন এনে কিমান ঘণ্টা দিউ টি মানে এইটো?
এইটো তোমাৰ সেয়া হব মানে ধৰা ন ঘন্টা মানে ধৰা ছটা ন ঘন্টা বা
এনে এইটো পা ৰ্মেনেন্ত নে? মানে গোটেই বছৰ কৰি থাকিব পাৰিম নে?
অ পাৰ্মনেণ্ট এইটো।
মানে আৰু তোমাক কি নিজৰ লেংগুৱেজত বুজাব লাগিব নে নে তোমাৰ বেলেগ ভাষাত বুজাব লাগিব?
ন না না অকল ইংলিছটো জানিব লাগিব আৰু ত মান মানে নিজৰ মতে তুমি লেংগুৱেজ যোতা তোমাৰ কাৰণে ভাল মানে এটা বুক এখন বুক দিয়া হ'ব, অ কোৱা।
মানে যেনেকে তোমাৰ ফৰেনা মই তোমাৰ গাইড মানুহ ঠিক আছে। ফৰেনা মানুহ, ঠিক আছে ফৰেনাৰ পৰা মানুহ আহিলে আমাৰ ইয়াতে অসমতে তেতিয়া মই কি মানে ইংলিছতে বুজাব লাগিব ন স কাৰণটো ফৰেনাৰ হে,
অ অ, অ ইংলিছতে বুজাব লাগে সেইটো এই যে মই যে কলো যে তোমাক থিৰিমান যে শিকাব বুলি যে।
অহ,
এই থ্ৰী মান মানে সেইটো শিকাই গম পাইছা মানে কি কৰিব লাগিব কেনে কৰিব লাগিব চব মানে তেতিয়া শিকাই মানে ধৰা মানে মোৰ আগত যোনটো গাড়ীৰ থাকিব। সি মানে মোক গাডত লৈ যাব গম পাইছা সি মানে দেখাব এনেকুৱৈ তেনেকৈ কৰিব লাগিব ইয়াত গৈ এইটো বস্তু দেখাব লাগ মানে থাক গম পাইছা মানে চবৰে নহয় মানে অল ইণ্ডিয়াতো চব থাকে মানে মোৰ মানে টুৰিজম যত পৰি মানে দেউক মানে এটা জেগা দি দিব গম পাইছা। এইটো পা এইটো এৰিয়া মোৰ হয়। মানে এইটো পৰা এইটো মোৰ এৰিয়া হয়, আৰু যেনেকৈ তোমাৰ যদি বেলেগ মান তুমি বেলেগ নিয়ে তোমাৰ এইটো পা এইটো তোমাৰ এৰিয়া, গম পাইছে? এনেকুৱা এৰিয়া হিচাপ দিয়ে ইয়াত মানে।
তুমি কেতিয়া পা জইন হলা?
মই জইন হোৱা নাই মই এক তাৰিখৰ পৰা জইন কৰিমহে মানে।
এই এক তাৰিখৰ পৰা?
অহ।
আচ্ছ
মই সেইকাৰণে তোমাক ফোন কৰিলো। অহ মই সেইকাৰণে তোমাক সুধিছো মানে কৰা যদি কৰিব পাৰা।
প্ৰথম তুমি কৰা দেই, তাৰপিছত যদি থিক থাক দেখোঁ মই দেন মইও সোমাম কাৰণ মইটো এতিয়া ঘৰত এনেহে আছো ন মইতো
সেইটো কাৰণে মই তোমাক কৈছো, অ সেইটো কাৰণে তোমাক কৈছো গম পাইছা? মানে সেইটো কৰিলে মানে তোমাৰো কিবা এটা ওলাই থাকিব মানে ভাল এমাউণ্ট এটা দিয়ে। আৰু মানে এইটো মানে জবটো মানে সেয়া নহয় মানে ধৰা উলিয়াই দিব, কিন্তু মানে এইটো কিন্তু প্ৰাইভেট হয় হা মানে সেয়া নহয় চব কাৰী নহয় কিন্তু।
প্ৰাইভেটত কিমান পইচা দিয়ে নো?
প্ৰাইভেট হয় মানে কিয় কচোন সেইটো মানে ৱৰ্ল্ড ত্ৰি মানে মই ইমান ভালদৰে নাজানো হা চৰকাৰীও মানে হাফ মানে চেনি গোৰমেন্তটো হব পাৰ দু মাৰা দুই টা হাফ হাফ মানে গম পাইছা।
গম পাইছো বাৰু।
কিয় কিমান মানে তাত মানে চব শিকাই গম পাইছা চিভিল ডিফেন্স চিভেল ডিফেন্স চব শিকাই মানে ধৰা তেনেকুৱা মানে বহুত বস্তু শিকাই মানে ধৰা মানে নিজৰ মানে তোমাক যোনটো এৰিয়া দিয়া হব মানে সেই এৰিয়াটোৰ বিষয়ে চব কোৱা হব তোমাক তাত।
ঠিকেই আছে বাৰু খোৱা বোৱা কি তাত চব তাৰপাৰাই দিব আৰু ঘূৰা পইচা পাতিও চব ত পাই
অ তাৰপাই দিব চব তাৰপাই দিব চব তাৰপাই দিব। উম মানে সেইটোতে এনেকুৱা জানা তাৰমানে এটা কেম্পৰ টাইপ হব গম পাইছা থ্ৰী মান্থ তোমাৰ
অ
মানে ঘৰ আহিব পাৰিবা মানে তাতে ৰুম ল'ব লাগিব গম পাইছা তোমাৰ মানে এইটো গুৱাহাটী ৰ'ব গুৱাহাটীত আছে যোন্ত অফিচ। তাতে ক'ব মানে, তাত তোমাৰ এটা মানে উম তিনিমাহৰ কাৰণে কেম্প হয়, তুমি এতিয়া মানে তিনিমাহ তাতে মানে তুমি ৰুম লৈ থাকিব লাগিব। তাৰপাছত তিনিমাহ তোমাৰ কমপ্লিট তিনিমাহৰ মানে, তিনিমাহৰ কিবা এটা ফিজ দিব লাগিব চাগৈ মোৰ মতে। কেইদিন মান তেতিয়া দম ফাণ্ড দিয়ে ন মানে দৰমহা নিদিয়ে মানে গম পাইছে থ্ৰী মান্থ।
কিমান পইচা দিব লাগে প্ৰথম?
সেইটো কথা মই সুধিবই লাগিব গম পাইছা, সেইটো ময়ো নাজানো নে ভালদৰে।
তুমি মোক চব ডিটেইলছত কিবা কাগজ পাতিও লাগে চাগে ন।
অ' অ' নিজৰ মানে চব জেগা চেগাৰ, গাওবুঢ়া চাওবুঢ়া, চব বহুত বস্তু থাকে। আছে আছে ভেকেঞ্চি বহুত খালি আছে।
অ' তুমি যেতিয়া কমপ্লিট কৰিবা
মই কম, অ' পাৰিবা পাৰিবা। মই একমাহ কৰি চাই লও মই চিটো চাই দিম মই এক মান টো ময় কেম্পিংটো কৰিলো তাৰ পাছত এতিয়া ক'ম মে ভাল ৰিজাল্ট হয় নে বেয়া ৰিজাল্ট গম পাইছা।
মোক মানে তুমি সোমোৱা, ডেন যদি তোমাৰ বা যদি ভাল লাগে আৰু তুমি কিমানটো এক্সপেৰিএন্স কৰিলা মোক গোটেইটো আহি ক'বা।
মই সেইটো কাৰণে তোমাক সুধিছো, অ' মই সেইটো কাৰণে কৈছো তোমাক মই থ্ৰী মান্থ কৰি লও, এক ওৱান মান্থ কৰি ল তাৰপাছত তোমাক মই ফোন কৰিম, মানে কম মানে ভালদৰে বুজাই এনেও মোৰ ই হৈ যাব ন এতিয়া বুজি পাম মানে।
অ' বুজিছো বাৰু কি কব বিচাৰিছ।
অ' সেইটো কাৰণে মানে।
এতে হ'ল ৱৰ্ল্ড ঘূৰিব লাগে ন?
অ' সেইটো মানে মানে সেইটো পাৰি মানে যদি তুমি ৱল ৱৰ্ল্ডৰ কাৰণে কৰা বা মানে তাৰ মানে নিজৰ নিজৰ এটা পলিচি থাকে গম পাইছা তোমাৰ যত কৰিব মন তোমাৰ যেতিয়া অসমত মানে তোমাৰ যোঁনটো মানে তোমাৰ নিজৰ লোকেল এৰিয়া হয় সেইটো দিয়ে মোৰ মতে।
কিন্তু তোমাৰ যদি ৱল থাক কে তেনে সেইটোত কিন্তু বহুত পইচা পায়।
অ' সেইটো বেছি পায়। কি কি মানে সেইটো যতে তটে ডিউটি পৰে ন।
কিন্তু এতিয়া নিজৰ যদি গাওঁ খনত মানে নিজৰ লোকেল এৰিয়াত যদি কৰো তেতিয়া ইমান নাপাম ন?
পাবা নিজৰ কম পাবা কিন্তু মানে নিজৰ কাৰণে ভাল ন, নিজৰ ঘৰ ত লগত অকন মানে বেছিকৈ থাকিব পাৰা টাইম দিব পাৰিবা সেইটো কাৰণে মানে।
তেতিয়া যদি পইচা বেছি হ'লে তেতিয়াহে বস্তু কিছুমান মই নিজ নিজ মানে নিজে ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিম ন অলপ কিমাননো থাকিবা সেইকাৰণে মানে মোক কামতটো লাগে, ভালে কৈছা বাৰু মোক দিলা, মোক সোমোৱাই দিবাচোন।
সেই উম, মই কম দিয়া তোমাক গম পাইছা।
মানে তুমি চাই লোৱা প্ৰথম।
উম মই তোমাক এমাহৰ পিছত কম দিয়া। নহলে মই তোমাক কাইলৈ মানে মই যেতিয়া ফৰ্ম কাইলৈ মানে ফৰ্ম ফিলাপ আছে গম পাইছা মোৰ।
নহয়, নহয় তুমি প্ৰথমে কৰি চাবা একসপ্তাহ মান তাৰপিছত যদি মানে গোটেইখিনি জানি ল'বা। তাৰ পিছত তুমি মোক ফোন কৰি ক'বা কি কোৱা?
অ', অ' মই চাগৈ তাতে গৈ ৰাতিপুৱাৰ পৰা হ'ব পাঁচটা লৈকে ডিউটি হ'ব বুলি কৈছে।
পাঁচটা। ৰাতিপুৱা কেইটাৰ পৰা?
এইবাৰ ধৰি লোৱা তুমি ছয় টা মানৰ পৰা হ'ব। চব ব্রেকফাষ্ট চেকফাষ্ট চব দিব ন তাৰপাই।
অ'
সেইটো কাৰণে টুৰিজিম মানে সেইটোৱে গম পাইছা মানুহ চানুহ চব দেখাব লাগিব জেগা চেগা। তুমি য'তে যোৱা মানে তেনেকৈ শ্বিলং যোৱা হেনেকৈ।
ঠিকে আছে তেন্তে মোক তুমি জনাবা।
অ' মই তোমাক কম তেনেহ'লে কাইলৈ গম পাইছা।
অ' মোক ক'বা হা তুমি।
উম, উম মই তোমাক কাইলৈ কম দিয়া।
অ'মোক ফোন কৰিবা তুমি। অ'। ঠিক আছে দিয়া।
ঠিক আছে দিয়া।